ত
ম বিছনিছো ক।
অ কি খবৰ?
ভাল টো।
ঠিকে আছে দিয়া।
অ।
আজি কেনেকে মনত পৰিল মোলে।
বাকী এইচোন না মই মানে হেৰি অ। উ ম মই বনাম বুলি ভাবিছিলো হা। তাৰপিছত ঘৰত মানে কোনো নাই। মাহঁত মানে মামাহঁতৰ ঘৰলে গ'ল। তাৰপৰা মই অকলে আছো। কিবা এটা বনাই খাবলৈ মন গৈছে। মম' খাবলৈ মন গৈছে। তাৰপিছত হেৰি। তছ হেৰি অ, মানে অৰ্ডাৰ কৰিবলৈ মন নাই যোৱা বনাই। বনাবলে মন গৈছে মানে হ কি কৰিম হেৰি। ক না কেনেকৈ বনায় মই নাজানো।
ৰেচিপিটো লাগে।
ক
তুমি এতিয়া ময়দাৰ ম'ম' বনোৱা নে আটাৰ ম'ম' বনোৱা আকৌ?
ময়দা-ময়দা আছে-আছে অ', পাৰিম কচোন কেনেকে বনায়?
প্ৰথমলেতো ধৰা ময়দা খিনি ঠাণ্ডা পানীৰে সানি ল'ব লাগে। গৰম পানীৰে সানিব নালাগে কাৰণ আ ভাপত দিবাতো যদি তুমি গৰম পানীৰে সানা আকৌ ভাপত দি দিয়া ধৰা। ষ্টিম হওঁতে মানে ফাটি যাব পাৰে। ত' ঠাণ্ডা পানী এ সানিব লাগিব প্ৰথমতে ময়দা খিনি ল'বা ময়দা খিনি লৈ তাত অকণমান নিমখ দিবা নিমখ দি পিনে হেৰি অকণ ৰিফাইণ্নড দিবা ৰিফাইন দি পেলাই হেৰি ঠাণ্ডা পানী সানিবা দৌৰটো অকমান টাইট হ'ব চাগে ছো দেই তথাপিও যিমান খিনি মনত আছে তোমাক কৈছো।
অ
তাৰ পিছত এ হে সেইটো দৌটো বনাই পিনে তাৰ ভিতৰত যোনটো ষ্টাফিং থাকে যে ষ্টাফিংটো তুমি চিকেন দিয়া নে-নে ভেজিটেবল কিবা দিয়া। সেইটোৰ ওপৰত ডিপেণ্ড কৰে আৰু তুমি কিহৰ হয় বনাম বুলি ভাবিছা?
মাংস অকনমান আনিবাগে নেকি
তোমাৰ ইচ্ছা তুমি যি ভাল পোৱা।
অ, এ এনেই হেৰিটো খাবলৈ মন নাযায় ভেজ মমটো খাই ভাল নালাগে।
ন-নাই-নাই ভেজটো বহুত ধুনীয়া হয় যদি বনাব জানা ন ত', মানে যদি চিকেন বনাব বিচাৰা দেন তুমি চিকেনটো এনেতো ধৰা মিক্সিত কোমল চিকেন মাংসটো যোনটো কোমল হয় ন সেই মাংসটো মিক্সিত গ্ৰাইণ্ড কৰি ল'লে মানে সুবিধা হয় যদি তুমি গ্ৰাইণ্ড কৰিব নিবিচাৰে তেনেহলে হেৰী কৰিবা বইল কৰি পিনে-' বইল কৰি পিনে মানে যোনটো বুকুৰ মাংসখিনি থাকে যে
উম
সেই বুকুৰ মাংসখিনি মানে অলপ-অলপ-অলপকৈ-অলপ- অলপকৈ এৰুৱাই ল'বা এৰুৱাই লৈ পিনে সেইখিনিত নহৰু পেষ্ট দিবা তাৰপিছত দিবা আদা জলকীয়া তুমি জলকীয়া কিমান খোৱা আৰু সেইটো তোমাৰ ওপৰত হেৰি কৰে তাৰপিছত হেৰি। কলা জালুক তাৰপিছত আদা নহৰুটো ক'লোঁ ন এনেকৈ নিমখ দিবা দি পিনে অলপ আদা নহৰুটো মানে অলপ বেছি হ'লে ভাল হয় আৰু তেতিয়া টেষ্টটো বাঢ়ি যায় মেইন আদা নহৰুটোৱেই হয়। মানে সেইটো অলপ বেছিকে টেষ্টি হয় আৰু সেইখিনি সানি মেলি আৰু আহ নহ'লে ক'লা নিমখ আছে যদি ক'লা নিমখো দিব পাৰা তেনেকে দি মেলি। ষ্টাভিংটো বনাই পিনে এ ম'ম' যোনটো দৌ ৰেডি কৰিছিলা যে তাত সৰু সৰুকে কাটি কাটি ধৰা ষ্টাভিংটো ভৰাই তেনেকে কৰি গেছত চিতি দিবা আৰু এনেকে হেৰি ফুটা-ফুটা থকা এনেকুৱা খৰাহি নিচিনা থাকে ন ত তলত মানে কি কৰি হেৰি তুমি য'ত দিলো আৰু ধৰ তোমাৰ যদি ওচৰত মম ষ্টেণ্ড আছে। তেনেতো ঠিকেই আছে বাৰু যাৰ ওচৰত নাথাকে মানে অ যাৰ ওচৰত নাথাকে মানে তাৰ হেৰি কৰিব তলত প্ৰেচাৰত কুকাৰত পানী দি পিনে
নহয় কেৰাহীতো পৰা যায়।
পাৰা তোমাৰ সুবিধা মতে আৰু তলত ধৰা যদি প্ৰেচাৰ কুকাৰ লোৱা প্ৰেচাৰ কুকাৰ মানে কি হয়।
অ এটা ডাঙৰ ডাঙৰ কিবা এটা ল'লেই হয় আৰু ন,
অ অ অ সেইটো, পানী খিনি লৈ পিনে তাত উতল আহিবলৈ দিবা পানী খিনি যেতিয়া উতলিব ভাপ হ'ব ন' তাৰ ওপৰত মানে এনেকুৱা ফুটা-ফুটা থকা খৰাহীবোৰ নাথাকে জানো? এনেকুৱা এটা দি-দিবা ওপৰত তাত খৰাহিটোত মানে অলপ অইল লগাই ল'বা ৰিফ ফাইন হওক বা বেলেগ কিবা অইল হ'লেও লগাই লবা তেতিয়া মানে ধৰা তোমাৰ ম'ম'টো লাগি নধৰিব।
অ',
গম পাইছা নহলে ম'ম'টো যে লাগি ধৰিব আৰু উঠাওতে ফাটি যাব পাৰে। ত' অলপ অইল লগাই ল'বা অইল লগাই পিনে এটা-এটাকৈ ম'ম'টো দি-দিবা দি পিনে ওপৰত মানে কিহবাই ঢাকি দিবা
অ
ঢাকি পিনে এনেকে অ কিন্তু হেৰি কৰিবা আকৌ দেই এনে গেছটো ওলাব নিদিবা মানে ভাপটো কথা কৈছো ভাপটো ওলাই গলে টাইম লাগিব পাৰে আৰু তাৰপিছত দছ মিনিটমান এনেকে ৰৈ দিবা ৰৈ দিলে মানে হ'বই আৰু বেছি ইমান টাফ নহয় মম' বনোৱাতো খালী হ'ব পাৰোঁ উম মেহনত মানে কি আৰু সেই চিকেনটো বইল কৰি মেলি ষ্টাফিং আকৌ আকৌ এটা এটাকে ভৰোৱা সেইটোৱে আৰু
অ আচ্ছা আচ্ছা উম
চুপ ইচ্ছা কৰা তুমি চিকেনটো যে য'ত বইল কৰিছিলা সেইখিনি পানীতে আকৌ নহৰু আদা জলকীয়া এনেকে দি দিবা দি পিনে সেইকিনি উতল আহিলে চুপ হৈ গ'ল আৰু ৰেডি
অ
মই বনাই খাইছোঁ মানে
অ মই মানে তোমাক এদিন সেই এদিন কৈছিলা যে বনাইছো লো বুলি সেইকাৰণে সুধি দিলো আৰু বোলো জানে খাও অকলে আছো ঘৰত
ভালে কৰিলা হেৰি কৰিবা কি বুলি কয় আগতে মই বনাই চাইছিলো বাৰু তেতিয়া মানে এবাৰ ভেজ বনাইছিলো এবাৰ চিকেন আকৌ এবাৰ চয়াবিন দি বনাইছিলো খুব টেষ্টি হয় খালী খাবলৈ খাব নামাতিলো দেই কাৰণ ৰিক্স থাকে ন তোমাক মাতি -তিম তুমি বেয়া পাবা অ পিছত ক'বা বেয়া বনালে
চাটনিটো মোৰ নহয় ন মোৰ বেছিকে চাটনিটো খাই ভাল লাগে চাটনি অ', সেইটো ক সেইটো অ', লগ লাগিব আকৌ কিনি আনো মই কোৱা বনাই দিম।
হেৰি বিলাহী লাগিব, শুকান জলকীয়া লাগিব তাৰপিছত হেৰি নহৰু আদা সেইখিনিতো থাকিল আৰু সেইখিনি শুকান জলকীয়াটো লাগে কালাৰ এটাৰ কাৰণে আৰু হেৰি দিয়ে বগা তিল দেখিছা চাগে।
অ'।
বগা তিল দেখিছা নাই?
উ, দেখিছো দেখিছো।
অ', সেইটো লাগে মানে এনেই চাবাচোন য'ত তোমালোকে ম'ম' ষ্ট'ৰবিলাকত থাকে। তাত যে যোনটো ম'ম' চাটনি দিয়ে আৰু অৰেঞ্জ কালাৰ নিচিনা হয় ন
উম।
তাত মানে সেই বগা তিলটো দিয়ে সেইকাৰণে কালাৰটো উঠে।
অ', অ'।
অ', সেইখিনি মানে কি হয় পানীত বইল কৰিবা বিলাহী শুকান জলকীয়া আৰু হেৰি কি কলো তিলটোৰ কথা কৈছো।
উম।
বইল কৰি মেলি হেৰি তেতিয়া অলপ কোমল হ'ব দাইলত নিমখ চিমখ দি অলপ পিচি দিবা আৰু।
উম।
হৈ যাব আৰু ।
আচ্ছা অ', অ', তাকে।
তেনে এদিন খোৱাাবা বুলি আশা ৰাখি
অ', এবাৰ মই প্ৰথম, এবাৰ মই প্ৰথম বনাই লওঁ। তাৰপিছত খাই লওঁ তাৰপিছত যেতিয়া আকৌ ভালকে
অকে নহয় চোৱা তুমি মই কৈছো যেনেকে তেনেকে বনাবা বাৰু কিন্তু তথাপিও এবাৰ মান চাই ল'বা নেকি।
অ' অ' ইউটিউবত থাকে নহ আজি কালি চব মানে মানুহে নজনা বস্তু বোৰ ইউটিউবত থাকে আজিকালি। হে - হে হেইটো কাৰণেতো ভালে হৈছে।
অ আৰু চোৱা আমাৰ কাৰণে এতিয়া হেল্থৰ কাৰণে ন ময়দাটো ভাল নহয় মানে। ময়দাটো আমাৰ কাৰণে বহুত বেয়া চ যিমান পাৰা ময়দাটো এভইড কৰিব চাবা।
অঁ।
আটা বনাব পাৰা আটাও বহুত ভাল বনে কিন্তু।
আচ্ছা।
হেৰি আটাৰ খালি কালাৰটো অলপ হেৰি হয় আৰু ৰঙচুৱা নিচিনা হয়।
অঁ অঁ।
মই অৱশ্যে আটা খাই নাই পোৱা এতিয়ালৈকে এনে দেখিছো বনোৱা।
অঁ।
কিন্তু আটাৰটো হেলডি হয় আৰু।
অঁ। অঁ। হেৰি নহয় হেৰি এ পতককে ফোন কৰিলো হেৰি ভাত- ভাত পানী?
ভাত নাইখোৱা দেই খাম হে বনাই আছে মায়ে।
উম কিহেৰে পিছে আজি?
তাকে কালি চিকেন আনিছিলে তাৰে আছে নেকি অলপমান।
অ তুমি কি তোমালোকতো অ গাহৰি খোৱা নে গাহৰি?
নাই নাই গাঁহৰি নচলে আমাৰ দেই।
একচুৱেলি অ গাহৰি মাংসটো বহুত টেষ্ট হয়, জানা নাই?
হ'ব পাৰে কিন্তু মই, হ'ব পাৰে কিন্তু মই আজিলৈকে টেষ্ট কৰিও পোৱা নাই আৰু সঁচা কথা ক'ব গ'লে খাবলৈ ইচ্ছাও নাই বাৰু। যোনে যোনে গাহৰি প্রেমি সিহঁতি বুজিব।
অহ খায় কিন্তু বিৰাট সোৱাদ মানে। যিহৰ লগত বনালো মানে তুমি মিলি যায়, অ তোমাৰ লাই শাক লগত বনোৱা বা তুমি ৰঙলাও লগত বনোৱা বা এক্সট্ৰা কে অকল যদি আলু লগতো বনোৱা
উম মই এনেই হাঁহ মাংস খায় ভাল পাওঁ বাৰু। হাঁহ মাংসটো খায় বোলো ভাল
অ অ সেইটো সেই তেল তেলটো বেছি
উম উম সেইটো সঁচা কথা কব গ'লে এনেকে বিহুৰ সময়তহে খোৱা হয় আৰু ভালকে, ভোজত মাঘৰ বিহু ভোজত। তোমালোকে এনেকে মাঘৰ বিহু ভোজত এ ভোজ খোৱা নে নাই গাঁৱত?
খাওঁ খাও গোটেই লগ লাগি মানে উৰুকাৰ দিনাখন। আহ ৰাতি খোৱা হয় একেলগে অ ভাল লাগে ভাল লাগে।
আমাৰ এইফালে খোৱা হয় দেই মানে উৰুকাৰ দিনাখন চবেই একেলগে গাও একেলগে বহি খাওঁ যে কিমান যে ভাল লাগে তাতে নাচ
অ অ তাকে এনেইতো সেনেকে মানুহ মানুহৰ সমাজখনত থাকিলেও মানে মানুহৰ ইঘৰৰ পৰা সিঘৰলে যাবলে সময়ে নাথাকে আজিকালি। এ বিহু সংক্ৰান্তি হলে মানে তোমাৰ লগতে ভাত সাজ খোৱা হয় আৰু।
উম উম বৰ ভাল লাগে দেই, বিহুৰ সময়তে খুব ভাল লাগে আৰু গোটেই খিনি লগ হোৱা হয় যে ৰাতিপুৱাৰ পৰা একদম যোগাৰ কৰি থাকে। যোগাৰ কৰালে সৰু বিলাকে নৰা যোগাৰ কৰিব ডাঙৰ বিলাক, এইলকে বজাৰ কৰিব তেনেকে আৰু আয়োজন চলি থাকে
অ ভাল লাগে ভাল লাগে
আমিতো আৰু হেৰি কৰোঁ শাক পাচলি কাট দিবলৈ যাওঁ আৰু উম তাকে আহিবা অঁ বিহুৱে চিহুৱে কিবা লগ
য য যাব লাগিব যাব লাগিব যাব লাগিব যাব লাগিব আহিবা তুমিও আহিবা
যাম বাৰু দিয়া এদিন মিলাই মেলি
অ
মাহঁতৰ ভাল ন
ভাল ভাল তাকে মামাহঁতৰ ঘৰলে গল মোক মোক লগ ধৰিছে মই বোলো এই গৰমত ইমান গৰম পৰিছে
তোমালোকৰ মামাহঁতৰ গাঁওখন আমাৰ গাঁওখন পাৰ হয় নহয় জানো
অ হয় হয় তাতে
উম মই এদিন দেখিছো তোমাৰ মাক যোৱা
তহঁতবা অহা হয় নাই
আমি যাও দেই মাজে সময় যাও বৰদা যোৱা নহয় বাৰু কিবা কাম থাকিলে ধৰা যোৱা
অ আমাৰ গৈ থাকে মাহ অ অ গৈ থাকে মা
আহ তোমাক দেখা নাই কিন্তু এইফালে অহা মাকহে দেখিছো
অ হেৰি যে ঠিক আছে দিয়া মই যে এ ৰাতিপুৱা পৰা একো খোৱা নাই তাকে ৰেচিপিটো সুধিলো তোমাক ভাল লাগিলে দেই কলা অ অ ফোন কৰিম আকৌ কেতিয়াবা জানিব লগা হ'লে মানে অ
এনেই থকা নিচিনা ফোন কৰিলে লগ পাবাই বাৰু
উম উম ঠিক আছে ন তেনেহলে অ' ঠিক আছে হব